হেল্ল'
হেল্ল' নমস্কাৰ
নমস্কাৰ
অ', আপুনি ফ্ৰী আছেনে এতিয়া
আছোঁ! ফ্ৰী
হয়! আপোনাৰ পৰা অলপ মই মানে এটা টপিকৰ ওপৰত জানিব বিচাৰিছোঁ! আপুনি অলপ অসমৰ খেতি বাতিৰ বিষয়ে কৈ দিয়কচোন!
অ', ঠিক আছে কৈ আছোঁ!
অলপ ডাঙৰকৈ ক'ব! আপোনাৰ মাতটো অলপ সৰু হৈছে!
খেতি বাতিৰ বিষয়ে অসমৰ প্ৰধান খেতি বাতিবোৰ যেনেকুৱা ধান ধানৰ প্ৰধান ধানবোৰ হৈছে আহু চালি বৰ'
হয়!
তাৰপিছত চাহ খেতি আচামৰ
হয়!
চাহ খেতি, তাৰ পিছত পিঠা, আলু, তাৰপিছত চৰিষা, দাল, এইগিলা ৰবি ছিজনত হয়। তাৰপিছত পান, চুপাৰি, নাৰিকল, এইগিলা কাচক্ৰপ, তাৰপিছত চবজি লাও, বেঙেনা, ভেণ্ডি, কবি,
হয়, হয়!
ভাল খেতি কাৰণে আমি কি কৰিব লাগিব! মাটি কুটি মাটি কিৰা ভালকে চ ধানৰ খেতিৰ কাৰণে আমি প্ৰথমতে, ভালকে চহি ল'ব লাগিব ধানবিলাক ধানৰ মাটিখিনি।
হয়, হয়!
চহাই লৈ কিনে আমি কঠীয়া চিতাব লাগিব। তাৰপিছত কঠীয়া হোৱাৰ পিছত, যেতিয়া কঠীয়া অলপ ডাঙৰ হ'ব যেতিয়া, আমি কৈঠবোৰ তুলি কেনে আমি চহুৱা মাটিত ৰুব লাগিব।
হয়, নিশ্চয়!
তাৰপিছত সাৰ বোৰ দি ডাঙৰ কৰিব লাগিব। তেনেকুৱা সাৰ হৈছে- জৈৱিক সাৰ, পচন সাৰ, ৰাসায়নিক সাৰ, ৰাসায়নিক সাৰ বহুত ধৰণৰ আছে। পটাছিয়াম, নাইট্ৰেট, এগিলা আছে, তাৰপিছত জৈৱিক সাৰটো হৈছে আমাৰ ঘৰৰ ঘৰুৱা জাবৰ-জোথৰ পৰা হয় আৰু।
হয়, হয়!
তাৰপিছত
হয়, আপুনি ঠিক কথা কৈছে আপোনাৰ কথাখিনি শ শুনি বিৰাট ভাল লাগিল।
উম!
অঁ! এতিয়া মই আপোনাক অলপ মই অলপ খেতিৰ বিষয়ে আপোনাক জনাব বিচাৰিছো।
ঠিক আছে কওক, ঠিক আছে কওক।
হয়, হয়, যিহেতু অসম এখন আপোনাৰ কৃষি প্ৰধান ৰাজ্য।
উম!
অঁ, অসমৰ সত্তৰ শতাংশ মানুহৰ জীৱিকা কৃষিৰ ওপৰত নিৰ্ভৰশীল। আপোনাৰ এ ব্ৰহ্মপুত পুত্ৰ আৰু বৰাক নদীৰ উৰ্বৰ মাত তি, আৰু ধৰক আপোনাৰ প্ৰচুৰ বৰষুণ আৰু অনুকূল বতৰৰ বাবে অসমত মানে বছৰটো প্ৰায় গোটেই সময় খেতি বাতি কৰিব পাৰি। অসমৰ আপোনাৰ মূল খেতি-বাতি হ'ল আপোনাৰ ধান খেতি। অসমৰ প্ৰধান শস্য হ'ল মানে ধান, ইয়াৰ তিনি ধৰণৰ ধান হয়। আ-আউ ধান মাৰ্চ এপ্ৰিলত, ৰুই জুন, জুলাইত কটা হয়। তাৰপিছত আপোনাৰ শালি ধান আ জুন, জুলাইত ৰুই। নৱেম্বৰ, ডিচেম্বৰত কটা হয়। ইয়ে, ইয়ে আটাইতকৈ বেছি হয় আমাৰ অসমত। আৰু বাও ধান, বাও ধানটো আপোনাৰ যিটো পানীত হয়। তাৰপিছত তাৰোপৰি অসমত চাহ খেতি, অসম চাহৰ বাবে বিখ্যাত। ডিব্ৰুগড়, শিৱসাগৰ, তেজপুৰ আদিত আপোনাৰ ডাঙৰ ডাঙৰ চাহ বাগিচা আছে। আৰু আপোনাৰ অসমৰ চাহ বিদেশলৈও ৰপ্তানি হয়টো বহু লোকৰ উপাৰ্জৰো উৎস হৈ পৰে, চাহ খেতিটো। তাৰপিছত আপোনাৰ তাৰোপৰি আপোনাৰ পাত উম আৰু মেষ্টা, মেষ্টা খেতিও কৰা হয় অসমত অ ভাল পাত হয়। ইয়াৰ পৰা আপোনাৰ এই, ৰাস বস্তা দৰি আদি বনোৱা হয়। মেষ্টা অসমৰ বিশেষ বাদি এই পানীটো নপছে। হয় আপুনি শুনা মোক পাইছেনে?
পাইছো পাইছো।
আহ। কওকচোন আপুনি আৰু অসমত খেতি বাতিৰ বাবে মানে, কিহৰ বাবে খেতি বাতিৰ অ, সমস্যাৰ সৃষ্টি হয় আপুনি অলপ কৈ দিয়কচোন।
মৌচ, মৌচম। চিজনত হয় খেতি বাতি, যেনেকুৱা চাৰি পিচ জুন টো নৱেম্বৰত হৈ ধান তাৰপিছত যেনেকুৱা আহু ধান, শালি ধান, পাণ এইবিলাক তাৰপিছত ৰবি মৌচম হৈছি আৰু এটা দুই নম্বৰৰ মৌচমটো হৈছি ৰবি। ৰবি নৱেম্বৰৰ পৰা মাৰ্চত হয় যেনেক মাটিটো হৈছে চৰিষা মাটি আৰু এ ইয়াৰ প্ৰধান হ'ল গোমধান তাৰপিছত চৰিচা তাৰপিছত আলু আৰু এটা মৌচম হৈছে জেঠ জেঠ তাটো হয় মাৰ্চ পৰা জোনক লাগে আৰু ইয়াৰে মেইনটো হৈছে চব্জি। যেনেকুৱা লাও, তৰবুজ।
হয়।
তাৰপিছত, ফুলকবি এই এইবিলাক।
হয়, হয় নিশ্চয়।
আৰু মেইন চৰ্চটো হৈছে আমাৰ খেতি বাতিৰ কাৰণে মাটি।
আৰু
মাটি বেছি প্ৰয়োজনৰ, যদি আমাৰ বেছিকে মাটি থাকে তেতিয়াহ'লে আমি খেতি বাতি কৰি আমাৰ জীৱন নিৰ্বাহ কৰিব পাৰা আৰু
যদি খেতিয়ক বিলা নহলা, হয় আজি আমি চলিব নৰলো হয়, খেতিয়ক দিলে আমাৰ কাৰণে মেইন। খেতিয়ক কাৰণে আমি, চলিব পাৰি আছো আজি অসমৰ মানুহ বিলাকে।
হয়, হয় নিশ্চয়।
আপুনি কওক অলপ।
হয়। আঁ, খেতি বাতি মই অলপ আপোনাক খেতি বাতিৰ সমস্যাটো কৈ দিওঁ
আ, যিহেতু অসমত বহুত বানপানী হয় প্ৰতি বছৰে ব্ৰহ্মপুত্ৰ বান আনি খেতি বাতি নষ্ট কৰে অসমত তাৰপিছত আপোনাৰ আধুনিক সঁজুলিৰ অভাৱ এতিয়াও বহু ঠাইত গৰুৰে হাল বায় তাৰপিছত বজাৰ অভাৱ কৃষকে উৎপন্নৰ সঠিক দাং দাম নাপায় তাৰপিছত আপোনাৰ ঋণৰ সমস্যা হয় মহ'জনৰ পৰা বেছি সোঁতত টকা ল'ব লগা হয় সেই তাৰপিছত ইয়াৰ উপৰিও আপোনাৰ অসম অসমত বিভিন্ন ধৰণৰ খেতি বাতি কৰা হয় মাছ - পালন পশুপালন ৰেচম খেতি এৰি মুগা পাট তাৰপিছত বিভিন্ন ধৰণৰ সময়ত খেতি বাতি কৰা হয় হেল্ল'
শুনি আছো।
হয় কৈ দিয়ক আপুনি অলপ কওকচোন এই অলপ
সমস্যা মানে উ কেনেকুৱা সমস্যা আমাৰ খেতি বাতি কৰাৰ পিছতো বহুতো ধৰণৰ সমস্যা আহে যেনেকুৱা
ক
পোকে ধৰে কেঁচুৱে মাটি খান্দি পেলাই
হয়
তাৰপিছত আমাৰ আৰু কিছু কিছুমান খেতি আছে কলৰ খেতি যেনেকুৱা কিছুমানৰ কলৰ বাগান থাকে আমৰ বাগান থাকে এইবিলাকো খেতিতে পৰি যায়
হয়
সেইবিলাকতো আমাৰ বহুতো প্ৰয়োজন হয়
হয় নিশ্চয় হয় হয় হয়
তাৰপিছত কলৰ খেতি কৰিলে কিছু উম তাত কেঁচুৱে ধৰিলে কলবোৰ কলৰ গছবোৰ মৰি যায় বা আৰু কলবোৰ একবাৰ একবাৰ মানে তাহাতে হেৰি দিয়া বুলি কয় ফল মূল দিয়া তাৰপিছত কলডাল মৰি যায় নেক্স আৰু সলাৰ পৰা আমি ফল মূল ল কিন্তু বা বাকী ফলবোৰ আম কঠাল নাৰিকল এইবিলাকৰ আমি মানে চিজনত মানে ফল পাই থাকো আৰু একডালৰ পৰা আমি বহুত বাৰ পাব পাৰো কিন্তু কলটো সেনেকুৱা নহয় আৰু ফলটোৰো একবাৰে পাওঁ একবাৰৰ পিছত আৰু দ্বিতীয়বাৰ সেইডাল মৰি যায় আৰু নেক্স বেলেগৰ পৰা আমি পাওঁ
হয় হয় নিশ্চয় সমস্যা বুলিও হয় হয় সমস্যা বুলি ক'লে আপোনাৰ বিভিন্ন ধৰণৰ সমস্যা হয় মই অলপ কৈ দিওঁ আপোনাক
উম
অ ধৰক আপোনাৰ অসমত কৃষিৰ সন্মুখীন হোৱা সমস্যাৰ ভিতৰত পৰে আপোনাৰ বানপানীৰ ৰ সঁৰা যিহেতু প্ৰতি বছৰে বানত লাখ লাখ হেক্টৰ খেতি নষ্ট হয় আকৌ বৰষুণ কম হ'লে খৰাং হয় তাৰ ফলত অসমত বিভি ন্ন ধৰণৰ বহুত পৰিমাণৰ খেতি নষ্ট হৈ যায়।
উম।
তাৰপিছত তাৰ উপৰি আপোনাৰ এ আধুনিক যন্ত্ৰ পাতিৰ অভাৱ। এতিয়া আপোনাৰ ছিক্সটি পাৰ্চেণ্ট কৃষক পৰম্পৰাগত অ পদ্ধতিৰে খেতি কৰে ট্ৰেক্টৰ পাৱাৰ ডিলাৰৰ অভাৱ। তাৰপিছত আপোনাৰ বীজ আৰু সাৰৰ সমস্যা। আহহ ভাল মানুহৰ বীজ আৰু সময়ত সাৰ না পাই মহাজনৰ পৰা সোতত ঋণ ল'ব লগা হয়। তাৰ বাবে অসমত মানে খেতি বাতিৰ অভাৱ হৈ পৰে। এ খেতিয়কে খেতি কৰিবলৈও বৰ কষ্ট পায়। তাৰপিছত আপোনাৰ বজাৰ আৰু সংৰক্ষণৰ অভাৱ কৃষকে উৎপন্ন নায্য মূল মূল্য নাপায়। কুল কল্ড ষ্ট'ৰেজ কম থকাৰ বাবে পাচলি, ফল, নষ্ট হয় আৰু আপোনাৰ শেষটো হ'ল আপোনাৰ আহ ভূমিৰ খন্দিকৰণ আপোনাৰ প্ৰজন্মৰ পিছত প্ৰ প্ৰজন্ম মাটি ভাগ হৈ সৰু হৈ গৈছে যাৰ ফলত খেতি বাতি কৰিবলৈ ঠাই নোহোৱা হৈ গৈছে। হেল্ল'!
নৱপ্ৰজন্মটো বাঢ়ি যোৱা কাৰণে আমাৰ খেতি বাতিৰ সমস্যাটো আৰু বেছি হৈ গৈছে।
হয় হয় হয়।
যিহেতু নৱপ্ৰজন্মৰ মানুহ বিলাক বাঢ়ি গৈছে যোৱাৰ কাৰণে আমাৰ খেতি বাতিৰ মাটি বিলাকত মানুহে ঘৰ বনাইছি।
হয়।
সেই মানে অলপমান ডাঙৰ ডাঙৰ খেতি বাতি কমি গৈছে আৰু উৎপাদনো কমি গৈছি সেইকাৰণে আমি কিছুমান মানে আধুনিক আধুনিক খোৱা আধুনিক খেতি বাতি কৰিবলগীয়া হৈছে আৰু আধুনিক খেতি বাতি কিছুমান বস্তু খাব লাগে তাৰ ফলত মানুহৰো বেমাৰ হয়
হয় হয় নিশ্চয়। মই সেই কৈ দিও আপোনাক শেষৰখিনি আপুনি শুনক অসমৰ যিহে তু আপোনাৰ অসমৰ মাটি সঁচাকৈ সোণৰ দৰে যদি কৃষকৰ কঠোৰ পৰিশ্ৰমৰ লগত বিজ্ঞান আৰু প্ৰযুক্তি যুক্ত হয় তেনে সমূহ খাদ্য উৎপাদন কেৱল আত্মনিৰ্ভৰশীলেই নহয় ৰপ্তানিকাৰী ৰাজ্য হ'ব পাৰে কৃষকে আমাৰ উন্নততা তেওঁলোকৰ কষ্টত আমি সন্মান কৰিব লাগে আৰু আধুনিক পদ্ধ তি গ্ৰহণ কৰিলে অসমত কৃষিৰ প্ৰকৃতি উন্নতি হ'ব। হয়। হেল্ল'!
উম, হেল্ল'!
হয় হয় আপোনাৰ লগত কথা পাতি বহুতখিনিয়ে ভাল লাগিল আপোনাৰ পৰা নজনা কথা বহুতখিনিয়ে জানিব পাৰিলোঁ আৰু পিছলৈ কিছু কিছু আৰু কিছুমান টপিক টপিকৰ কাৰণে আপোনাক কল কৰিম। উম এতিয়া ধন্যবাদ
আপোনাৰ লগতো কথা পাতি এনে ভাল লাগিল ঠিক আছে
অ ধন্যবাদ ধন্যবাদ